ক'ত আছা ইমান দেৰিলৈকে শুইছানে?
এ নকবা আও বুইছা আজি যি কামৰ পৰা ভাগৰ লাগিল আহি পেলাই আহি পেলাই পৰিলো এতিয়া সাৰ পাইছো।
অহ, কি কামৰ পৰা আহিছা?
এ জানাই জানাই দেখোন মোৰ গাড়ী ঘুৰা এনেকে পিন্ধি আছিলে আজি মানে ড্ৰাইভাৰ এটা ছুটি গৈ ছুটি লৈছিলে এই তাৰ ব্যস্ত মানে মই মাৰি দিবলগীয়া হ'ল।
অ' ঠিকেই আছে।
ক'বা অৱশ্যে ককাঁল বেকা হৈ গৈছে গৈ গাড়ীত বহি।
এ একো নাই একো নাই নিজৰ ব্যৱসায় এটা নিজে কেতিয়াবা হাত বটালে ভাল হয়।
উম তুমি কি কৰি আছিলা?
এয়া মোৰে ব্যৱসায় তাৰ লগতে লাগি আছো আৰু।
অ' তোমাৰ গাড়ীৰ নে কিহৰ?
নহয় নহয় মোৰ এয়া ফাৰ্মৰ ব্যয়ৱসায় আছে ন তোমাৰ হাঁহ কুকুৰা পালন আছে আৰু তোমাৰ তাতে মানে মই একে জেগাতে তিনিটা মান হেৰি কৰি থোৱা আছে আৰু। তোমাৰ হেৰিও দিয়া আছে ধৰা এয়া মোৰ পুখুৰীও আছে তিনিটামান পুখুৰী আছে মানে একেলগতে তাতে ফাৰ্ম চাৰ্ম আৰু ধৰা ঘৰৰ খাবলৈ ফুৰিবলৈ এনেকে এ নৰ্মেল কে খেতি বাতি কিবা এটা কৰি থোৱা আছে। তাতে মই থাকোঁ আৰু মানে মোৰ কামত ৰখা মানুহ দুজন আছে সিহঁতক মানে এতিয়া বৰ্তমান বেছি সেই ধৰণেতো অনা সেইকাৰণে সিহঁতক শিকাই আছো মানে কাম বিলাক কেনে কি কি কৰিব লাগে। কাৰণ এতিয়া অলপ সময়ৰ কাৰণে যদি সিহঁতে ধৰা কাটো ফাং ফুং কৰিলে তেতিয়া মানে মাছৰ দানা চানা দিব লাগে তাৰপিছত ধৰা এয়া হেৰি গাহৰি দানা দিব লাগে ব্ৰইলাৰৰ দানা দিব লাগে এইবিলাকৰ মানে দিগদাৰ হৈ যায় ন সেইকাৰণে সিহঁতক শিকাই আছো কেইটামান পিছত মই ধৰা বেলেগ এটা ব্যৱসায় আৰম্ভ মই সিহঁত তাতে ৰাখি দিম।
কথা এটা শুনিছিলোঁ হয়নে?
কোৱা চোন।
এই আমাৰ গাঁৱৰ চোৱনৰ পুতেক বোলে তাতে কৰে?
এ নাই তাক এতিয়া এনেকে ৰাখা নাই মানে সি ধৰা এনেকে ইমানটা মানে জ্ঞানী নহয়তো এইবিলাকৰ ওপৰত। মোৰ মানে অলপমান ভয় লাগে কাৰণ সি অলপ চঞ্চল যে সেইকাৰণে তাৰ চাও কি হয় সি আহিম বুলি কৈছে ম মই অলপ চাইছো বাৰু সি আহক ভালকে দুদিনমান কেনেকুৱা কেনেকুৱা কাম কৰে তাৰ পিছতেহে দেখা যাব আৰু কি মানে ধৰা কেনেকে
অ' তুমি হেৰি কথা গম পোৱা নে নাই? আমাৰ এই প্ৰাঞ্জলৰ কথা।
গম নাপাও নহয় পাঞ্জল মানে কোনটো পাঞ্জল?
পাঞ্জন অ'ডেকা ডেকা তাই হেৰি হ'ল মানে এইটো কি বুলি কয় সিটো জানাই ন ভিক্ষাু খুজি খোৱা মানুহ। কিন্তু মানে কি কিন্তু কিন্তু মানে কি হ'ল সি মানে একেবাৰে পইচা গোটাই, গোটাই টিকেটেই কিনি থকা নাছিলে জানোঁ? আজি প্ৰায় এক দেৰ বছৰ মান এই এ, যোৱাকালি লাগিছে বুজিছা।
লটৰী লাগিল নেকি তাৰ?
লাগি গ'ল দেৰশ টকা।
অহ'। অ', বাপৰে বৰ বেছিয়েটা এমাউট দিয়াচোন।
সি এতিয়া পুৰা তে মানে, সি এতিয়া বিশ্বাস কৰিলোঁ যে তাৰ লাখ পুটিত লাগিবগৈ।
অ', ঠিকে আছে তাৰ ডেৰশ টক কেইটা ইনভেষ্ট কৰি দিব দিয়া।
উম, নাই, নাই সি কৰিলে সি এতিয়া এই মন্দিৰৰ আগফালে এনেকে চাকি বন্তি বেচে।
অ', ঠিকে আছে, ঠিকে আছে দিয়া ভাল ব্য আৰম্ভ কৰিছে, এইবিলাকেনো লাগেও আৰু তাৰ আৰু দোকান এখন আছিল নহয়, সেইখনো এতিয়া চলি আছে। নে নাই নে, এখন ফ্লপ হ'ল জানোঁ।
উম, নাই, নাই সেইখনো চলাই আছে, সেইখন মাকে চলাই আছেতো ইমান এটা হেৰি কৰা নাই।
ল'ৰাজন মানে মই ইমান এটা বেয়াও নাপাওঁ, কাৰণ সি কিন্তু বহুত অলপ উচতাদিও মাৰে। কিছুমান কথাত মানে সেইকাৰণে তাৰ বেয়া লাগে, লগৰ হিচাপে মানে এটা। বেয়া নাপাওঁ কিন্তু এইবিলাক কাৰণে তাৰ অকণ মানে বেয়া পোৱাবোৰ আছে আৰু তাৰ লগত, মোৰ ইমান এটা ভাল নহয় মানে।
গম পাইছোঁ, গম পাইছোঁ সেই সেইফালৰ দেখোন মানুহবিলাক তুমি জানাই দেখোন অলপ কেজেং দেখোন।
উম, হয় বাৰু।
সিহঁত আৰু আমি এনেকে মিলিব নোৱাৰোতো। সিমান দিন সি, সি ইমান দিন তালি টোপলি মাৰি মেলি। টিকেট কিনি, কিনি মানে ডেৰশ টকা এটা পাওঁতে তেনেকে ষ্টেটাছ দি দিলে। মাই অন বিজনেচ, কিবা, কিবি এ কিনো কম আমিও।
ঠিকে আছে, ঠিকে আছে কি কিবা এটা কৰিছে নহয়।
অ', আৰু তুমি চাইন কৰিলা নে নাই, সিদিনাখনোতে কৈছিলা কিবা আহিছিলে যে?
কিহৰ মানে?
এ, আমাৰ এ মুকেশ দাইদে তোমাক ফোন কৰিছিলে।
এই নাই, নাই সেইবিলাক কৰা নাই সেইটো বাদ দিয়াচোন বাৰু সেইবিলাকৰ লগত। ইমানটা আজিকালি লিং নাই মানে, সেইটো লগত মই ভাল পোৱা পুই নহয়, কাৰণ সেইটো আমাৰ ঘৰ নে মইও তালৈ নাযাওঁ না ইমান এ ভাল পোৱা। হ'ব নাই। বাকী তেনেকে চলি আছে আৰু যি আছে যি নাই, অ', তুমি কলেজ চলেজ গৈছা নে নাই।
অ', কলেজতো বাৰুতে কি কৰিবা এতিয়া দেউতাৰ বিজনেছৰ প্ৰতি সেয়াও চম্ভালিবলগীয়া হৈছে বুজিচা।
উম, ভালেই হৈছে দিয়া একো নাই, কিবা এটা পঢ়িও থাকা কিবা এটা কৰিও থাকা।
নাই একো নাই হ'লেও, দুই তিনিটামান বেক লাগিছে আৰু ধৰ।
একো নাই, একো নাই বাকী তোমাৰ ধৰা। কোনটো এতিয়া তোমাৰ কোনখন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছা?
এই খনে আমাৰ, আমাৰ গা ইয়াৰে।
নামটো আহ, ঠিকে আছে।
এই আমাৰ যে গাঁৱতে হেৰি যে এ চিংঘানিআ যে।
উম,
সিহঁতৰ এখন বিদ্যালয় এতিয়া ন, সিয়ে প্ৰিন্সিপাল।
ঠিকে আছে, মই এয়া মোৰো এতিয়া চলিয়ে আছে বাৰু অধ্যয়ন মই এতিয়া। অ', হেৰি পাইছেহি। পঞ্চম চেমিষ্টাৰত ভৰি দিছোঁহি আৰু দৰং কলেজৰ।
অ', ঠিকে আছে, ঠিকে আছে ভালেই দিয়া এনেকে আমি এতিয়া কি কৰিবাচোন আমি হয়তো মিডিল ক্লাছ। মানুহ আছিলে ন, তেতিয়াৰ পৰা যে আমি এতিয়া উঠিছোঁ আৰু নিজৰ ভৰি এতিয়া দেউতাই এটা বিজনেছ।
উম, হ'ব একো নাই কৰিলেই হ'ল আৰু কামত এনেকে সৰু ডাঙৰ নাই ন। টেনশচন অলমান লাগে তোমাৰ হৈ যাব। মোৰো এতিয়া ইাৰ কামেই কৰি আছো আৰু। ভাবিছো গাড়ী দুখনমান লও নেকি।
উ, ভাবাচোন আমাৰ কামটো কিমান ষ্ট্ৰেগেল হৈছে ন। কিমান, কিমান সৰু পৰা শ'লটা বেছি, বেছি কম ধেমালি কথা নেকি।
হয়, দিয়া আৰু কি কবা একো নাই, অলপ লা, আৰু আৰু ধৰা মানে আশা কৰিছো তো মাৰ পিছাললে ভালকে উন্নতি হৈ যাব। তুমি মাটি, চাকিও বেছিব পা
আচ্ছা, আচ্ছা সে, ননা সেইটো বাৰতে এইকেইদিনতে চলাম বুলি ভাবি আছো।
চলোৱা, চলোৱা তোমাৰ এনে ব্যৱসায়ত অকমান মানে হাত টো, আছে তুমি এইবিলাক আৰামত কৰিব পাৰিবা। মোৰহে এতিয়া সয়া, কি হয় আৰু, বাৰু ফিচাৰীটো কি হয়, এতিয়া পুখুৰী ব কি তোমাৰ ধৰা মোৰ ফাৰ্ম কেইখন আৰু এতিয়া ভাবি আছো, এতিয়া কি হয়।
এটা টাইমত তোমাক মানুহ বিলাকে কি বুলি কৈছিলে পাহৰিলা।
পাহৰিছো বাৰু অলপ, অলপ মন আছে। বাকী এইবিলাকৰ লগত মই ইমানটা মাথা মাৰি থকা নাই বাৰু। কিন্তু মানুহৰ লগত চলিলে যে, একো লাভ নহয় ন, তোমাৰ নিজৰ লগত আৰু নিজৰ ওপৰত মানে বিশ্বাস ৰাখিব লাগিব আৰু কামত সদায় গুৰুত্বপূৰ্ণ মানে ধৰা কামটো কৰিব লাগিব তে তুমি ধৰা তুমি লাইফত মানে কিবা এটা কামত তুমি আগবাঢ়ি যাব পাৰিবা। সেইটোৰ ওপৰতে আশা ৰাখি পেলাই ধৰা মই ডাঙৰ মানুহৰ পৰামৰ্শ বা নিজৰো পৰা অলপ যোনটো মানে অকন মানে যোনটো উন্নত আধুনিক বিজ্ঞাপনৰ লগত জড়িত হৈ পেলাই মানে কাম বিলাক কৰিবলৈ চেষ্টা কৰি গৈ আছো। সেইটো হিচাপে বাৰু বেয়া হোৱা নাই, ভালেই হৈছে।
ঠিকে আছে, কিন্তু এতিয়া তুমি যেনেকে বাঢ়ি গৈছা, তেনেকে আকৌ তোমাৰ শত্ৰু আহিব ন।
সেইটোতো হয়েই, শত্ৰুতো বাঢ়িবই কাৰণ তোমাৰ যেতিয়া কিবা এটা, এটা কামত যেতিয়া তুমি উন্নত কৰিবা বা উন্নতি হৈ, হৈ, গৈ, থাকিবা তোমাৰ ফটো বা তোমাৰ ত, যোনবিলাক মানুহে বেয়া বেয়িকে কয়, সেইবিলাক মানুহ কমি আছে নেকি আজি এইটো এইখন মানে ধৰা পৃথিবীত
উম। ৰ, কিন্তু তোমাৰ, তোমাৰ যোনটো অপোনেণ্ট ন, সেইকেইটা অলপ টান অপোনেণ্ট ন, সিহঁতক তুমি বিট কৰিব পাৰিব লাগিব। লাগ এতিয়া আমাৰ ডিপু আৰু ধৰা হেৰি প্রচুৰ সহ তাক সহ, সিহঁতাক তুমি বিট কৰিলে। তুমি এটা ভাল আহিবা, তুমাৰ নেটৱৰ্ক কিমান, কিমান বিলিয়ন আছিল বুলি কৈছিলা।
হ, এইবিলাক কথা বাদ দিয়া আৰু এইবিলাক উলিয়াব নালাগে, সেইখিনি ক'বলৈ বাদ, দিয়াচোন তুমি যোন টো, মানে আমাৰ ধৰা ধৰা আমাৰ যোনটো এতিয়া কাম আহে আৰু সেইটো কথা পাতিবলে বেছি ভাল হয়। ধৰা তোমাৰ যিহেতু এতিয়া আমিতো ধৰা এইখিনিক কৰিয়ে আছোঁ ন, বাকী তোমাৰ ইণ্টার্ণ মানে তুমি এইবাৰ কোন চেমত আছিলা।
মই এবাৰ থাৰ্ড ছেম পা, পাও, বুজিছা।
অ, মানে এইবাৰ ফাইনেল লিষ্ট আ ছেকেন্ড ছেমৰ অ', অ', ঠিকে আছে। তেনে দিয়া উন্নত হৈ গৈছা, লাইফত আৰু অলপ কিবা উন্নতি কৰা।
মানে কি হ'ল তোমাৰ মই মানে গাড়ী লৈ পেলাই অৰুণাচল চাইডে গৈছিলো।
আহ।
ওচ থাকি কাৰণে ৰাস্তাটো খহি গল' এতিয়া মই গোটেই একজামখিনি মই দিব নোৱাৰিলোঁ। এতিয়া নতুন ৰাস্তা ঠিক কৰ, কিবা কৰ, এই ঢেৰ কাম আহি গ'ল। মইতো আৰু পাঁচদিন নে, ছদিন অৰুণাচলতে ফাঁচি থাকিলোঁ।
অ, হয়, পইচাটো চাগে যথেষ্টখিনিহে গৈছে তাত।
তাত মানে ইমান এটা হেৰি নাছিলে কাৰণ আমাক হায়াৰ কৰাহে আছিলে ন। সিহঁতে পইচা সিহঁতে নহ, নহ, মোৰ গাড়ী ন।
আহ, তোমাৰ গাড়ী বিজনেচত গৈছিলা আহ, অ, আহ। দিয়া একো নাই, এইবিলাক বেকাৰ টেনচন ল'ব নালাগে। এইবিলাক উ উঠি যাবগৈ তোমাৰ অলপ ভালকে খালি এটা অসুবিধাৰ কাৰণে আৰু এইবিলাক ইমান মাথা মাৰি লাভ নাই। তোমাৰ ধৰা আ কিবা ফৰ্ম ফিল আপটো কৰি দিবা, কৰি পেলাই অকন ভালকে পঢ়িবা আৰু হেনৌ পাৰিবা এইটো পঢ়ি পেলাই বে বেছি মাৰ্কৰ নহয় নহয় ছিকষ্টি মাৰ্কৰ একজাম আৰামত দিব পাৰিবা তুমি। উঠি যাব বেক ছেক ইমান টেনশ্যন ল'ব নালাগে
দেউতাৰ বেমাৰ হোৱাৰ পিছত বৰ কষ্ট পাইছো বুইছা।
অ হ'ব একো নাই। বাকী এতিয়া ধৰা তোমাৰ, ভাত-পানী খালানে নাই তুমি?
নাই এতিয়া এই খাই শুম আও লগৰ এটা বা হেৰি ককাক মৰিল তালেকে আহিছো এপাক, যাওঁ আৰু ইয়াৰ পৰা।
বাকী
হু?
দেউতাহঁত
এই ভাত খাই শুলে আৰু দেউতা অলপ গাটো বেয়াটো।
অ, আমাৰো এতিয়া ভাত-পানী বনাইহে আ ছে খোৱা হেৰি কৰা নাই বাৰু বনাই কৰি আছে মই এইয়া গৰমত তে এপাক ওলাই আহিছো, যি গৰম দিছে দেই বাপৰে বাপ আজি একদম মানে মূৰৰ ঘাম একদম মাটিত পৰি গৈছে ছে অৱস্থা বেয়া হৈ গৈছে কালি মই ধৰা মোৰ বাহতৰ তালে গৈছিলো তো আজি মানে মই ইমান অনুভৱ নহ'ল আগবেলাটো হ'ল বাৰু কাৰণ মই বাৰটা মান বজাত বাহতৰ ঘৰলে গুচি গলো যে বহুত গৰম তাতে এ চি আছে না এ চি চিতে অকন থাকিলো আৰু আমাৰ এইফালে যে ইমান এটা তেনেকে সুবিধা নাইও আৰু এ চি নাইও ধৰা ইমান আমি ইমান উন্নত হোৱা নাই দিয়াচোন এ চি চে চি লগাবলৈও। সেইটো কাৰণে মানে
তুমি লগাও তুমি লগাও বুলি ক'লে গোটেই গাঁওখনত লগাব পাৰা।
এই ফতোৱা কথা কৈ দিয়া এই নাই নাই ইমান হেৰি নাই নহয় পইচা পাতি নাই তোমাৰ এইবিলাক বেলেগ বেলেগ কামত ধৰা দি থোৱা আছে বেংকৰ এনে এ ফ ডিত ইনভেষ্ট কৰি থৈছো আৰু বাকী যি যি আছে ভৱিষ্যতে যাতে এটা ধৰা তোমাৰ মোৰ নৱ প্ৰজন্মৰ কাৰণে ধৰা ভাল এটা পদক্ষেপ আৰম্ভ মানে সিহঁতে যেতিয়া মানে ভাল ভাল এটা
ষ্টাৰ্ট আপ কৰিব পাৰে ধৰা কিবা কামত। সেইটো বিষয়ে মানে মই অলপ বেছি গুৰুত্ব দি আছো সেইটো কাৰণে এতিয়া ধৰা পইচাবোৰ অলপ জমা কৰিবলৈ আৰম্ভ কৰিছো আৰু ধৰা বিয়া বাৰু পাতিবলে হৈছে আৰু সময় বেছি হেৰিও মানে বিয়া বাৰু পাতিম আৰু ছোৱালী-টোৱালী এনেকে ঘৰৰ চাই থোৱা আছে আৰু। বিয়া-চিয়া পাতি পাতি লওঁ পিছত ধৰা ভালকে ঘৰ-চৰ বনাই কৰি আৰু ৰখিব লাগিব নহ। মাটি-চাটি এনেকে কিনা হৈছে বাৰু বেলেগত। অলপ মানে হাই ৱে চাইডত চাওঁ ভাল ঘৰ এটা বনাই কৰি তাতে সৰু ধৰা সৰুকে হ'লেও নতুন ষ্টাৰ্টআপ এটা কৰিম বুলি ভাবিছো নতুন বিজনেচত। মানে ভাল ব্যৱসায় এটা তাতে আৰম্ভ কৰিম ভাবিছো। মইয়ো অলপ চেষ্টা কৰিলে পাৰো বাৰু কিন্তু চাওঁচোন এতিয়া কি হয় বাৰু ভগৱানে চাঠ দিয়ে নিদিয়ে লগত। কৰণ নহ'লেতো আৰু ক'ত হ'ব ন? সেইটোয়ে ভাবি পেলাই মানে ধৰা সেইটো ল লক্ষ্য লৈ পেলাই ধৰা কামত আগবাঢ়ি গৈ আছো আৰু। বাকী তোমাৰ এতিয়া গাড়ী কেইখন আছিলে?
মোৰ তোমাৰ এনেইতটো চলি আছিলে তিনি ত্ৰিশ খনৰ ওচৰা ওচৰি আছিলে কিন্তু দুখন এতিয়া এক্সিডেণ্ট হ'ল মাজতে।
অ।
সেইটো কাৰণে সেই দুখন আকৌ এতিয়া ঠিক কৰিব দিয়া হৈছে।
অ মানে তুমি ভালে মানে অকণ ভালেখিনি গাড়ীয়ে আছে দিয়া তোমাৰ তাত। গণ্টি আছেনে নাই এনেই কিমানখন কি কি গাড়ী আছে গণ্টিত আছেনে নাই তোমাৰ? কেইখন কি কি আছে?
দচখনতো তোমাৰ হেৰি আপোনাৰ এইখন কি আছিলে চুইফ্ট ডিজাৰ দচখন চুইপ ডিজাৰ আছিল তাৰে আহ পাঁচখন নে কেইখন আছিলে তোমাৰ এইয়া এল্ট'
অ অ
তাৰপিছত সেইখিনি হ'ল এই লোকেল মানুহৰ কাৰণে
অ
তাৰপিছত পাঁচখন আছিলে ফৰচুনা
অ বাপাৰে বাপ
এখন আছিলে চুই চুইফ্ট এইখনো যে তোমাৰ চুইফ্টৰ নহয় ৰ'বা এই যে তাতাৰ যে আৰু এখন আছিলে কি আছিল এই মোৰ গাড়ীখনৰ নামতো পাহৰি গলো জাস্ট ই ভি এখন যে ওলাইছিলে এই বেটেৰী পাঁচখনো ৰাখি শিকিছো আৰু টমটম পাঁচখন আছিলে এ্কচিডেণ্ট ম একদম নকবা ভাই কথা কলে বুকুত হাড় ঘিজচিকে লাগে বুজিছা মোৰ নিজৰে গাড়ী দুইনে দুই পিছে খুন্দিয়ে
ইচৰাম বৰ চাগেভাল এটা ড্ৰাইভাৰ নাছিলে তুমিয়ে চলাইছিলা নেকি এনেই
এতিয়া সেইখনখন গাড়ী এনেকুৱা নহয়তো এই নতুন ড্ৰাইভাৰ আছিলে এটা চান্তনু এটা এইফালে নামৰ এটা ল'ৰা আছিলে
অ এ হ'ব দিয়া একো নাই ইমান হেৰি ভাবি লাভ নাই এতিয়া কিবা এটা ভাল ষ্টাৰ্টআপ এটা কৰিবলৈ আৰু এটা আৰম্ভ কৰা ন দিয়া ঠিক আছে আৰু